হয়, কি কৰি আছা?
অ', অ', শুনিছা? মই তোমাৰ কি হেল্ল'। অ', শুনিছা, তাৰপিছত? অ', অ', অ', অ', মই তোমাৰ আলহী আহিছে আজি।
অ', অ'।
ভাত বনোৱাত ব্যস্ত হৈও আছোঁ।
অ'।
তোমাৰ লগত ফোনটো লগাই লৈছো আৰু অলপ কথা পাতো বোলো, কি কৰি আছা?
ভাত কিহৰ সৈতে বনাইছা?
তুমি কি কৰি আছা?
মই এতিয়া জাষ্ট এই কাটিং ক্লাছৰ পৰা আহিছো এতিয়া এই মাত্ৰ।
অ অ কাটিং শিকিছা নে কি?
অ কাটিং শিকি আছো মই।
অ এইটো কিমান দিনীয়া?
মানে এইটো ছমাহ শিকিব লাগে, ছমাহ ক ছমাহ হৈ গ'ল বাৰু মোৰ ইত তিয়া মানে কি বুলি কয় আৰু এমাহ শিকিছো।
এইটো কি তোমাৰ ট্ৰেইনিং লৈ আছে নেকি তোমাৰ?
ট্ৰেইনিং নহয় মই শিকি আছো নিজে।
অ শিকি নিজে শিকি আছা। অ অ অ কিমান দূৰ যাব লাগে?
ওচৰে হয় বেছি দূৰ নহয় বাৰু।
অ এইটো কেনেকে লয় মাহে ফিজটো?
মাহে ফিজ এইটো মানে প্ৰথম জইন ফিজ হেৰী হয়। চাৰে পাঁচশ লয়। তাৰপিছত আকৌ মাহে মাহে তিনিশকৈ চাৰে তিনিশকৈ দিব লাগে।
অ তেনেকে দিব লাগে ন কাটিং তুমি ব্লাউজ কাটিং ধৰা এইবিলাকো শিকিছা আও?
অ মানে এতিয়া ব্লাউজটোতো শিকি আছো। বাকী এইবিলাক কুৰ্তা তাৰপিছত ফ্ৰক এইবিলাক শিকি হৈ গ'ল বাৰু।
শিকি সেয়া শিকি হৈ সেয়া শিকি হৈয়ে গ'ল?
অ হৈ গ'ল এতিয়া ব্লাউজটো শিকি আছো।
অ ব্লাউজটো শিকি আছা, অহ। তাকে এ বাকী খবৰ ভালেই?
ভাত কিহৰ কিহৰ সৈতে বনাই
ভাত আজি মাছ বনালো টেঙা দি। টেঙা মানে ঔ টেঙা আমাৰ এইখিনিতে গছ এজোপা আছে। নতুনকৈ লাগিছে ঔ টেঙাটো। তাকে মানে আজি বোলো নাই ভাল লাগে হয়। তাকে আজি হেৰি কৰিছো ঔ টেঙাটো। উম নাৰ মাছ বিচাৰি থাকো নাৰ মাছ নাপাওঁ।
অ।
আজি বেপাৰী পাই গ'লো নাৰ মাছৰ সেইকাৰণে ঔটেঙা দি বনাই দিলো।
নাৰ মাছ বে
অ নাৰ মাছ নাৰ মাছতো তেনেকে পোৱাই নাযায় হয়। কিন্তু আজি আজি এপাৰি আহিছিলে অ আমি ফিচাৰিত ত নো আমাৰ ইয়াত জোঙাল বোলোহু ফিচাৰী আছে যে ওচৰতে। তাৰ পৰা আনো আছে আছে। তাৰ পৰা আনো, আনি পেলাই দু খাওঁ, চলি যায় আও, বেপাৰী আহিয়ে থাকে ধৰা
বাকী ঘৰত কিবা কৰি আছা নেকি এতিয়া?
বাকী এতিয়া ঘৰত বৰ্তমান অন্য একো নাই কাম। খালী মই অকণমান কাপোৰহে বৈছো ৰবা শালত।
উম
তোমাৰ গামো মই হেৰি লগালো তোমাৰ এই মাৰচাজ সূতা চাদৰ।
অ কিমান খন লগাইছা?
খন লগালোঁ পাঁচখন। বেছি লগাব নোৱাৰোঁ নহয়, নতুন শিপিনী যে
অ নতুনকে শিকিছাহে নেকি?
অঁ নতুনকে শিকিছো।
অঁ
নতুনকে শিকিছো। এতিয়া তোমাৰ এ খন ওলাইছেহে, চাৰিখন আছেই। চাৰিখন মানে মোৰে অকল নহয়, আমাৰ বৌ এজনী আছে, মোৰ আছে। তাৰ পিছত আকৌ আমাৰ ভন্টি এজনী আছে সেইকাৰণে আমি মানে লগাবলৈ লৈছোঁ আৰু লগাই ভগাই লম আৰু তিনিওজনীয়ে আৰু। কোনোবা এজনী আমাৰ দু
নাই নেকি তোমালোকৰ
হা?
সিহঁতে বব আহে নেকি?
অ আহে আমি ওচৰা ওচৰি যে! আহে ববলৈ। নিজেও বয়, মানে নিজৰ নিজৰ এখন নিজে নিজে বৈ লয় আৰু। সেইটোয়ে আৰু মানে কি নিজৰ বুলিও নহয় ধৰা, যোনে যেনেকে সুবিধা পায় বা মই সময় পালোঁ মই বলো, বৌজনীয়ে সময় পালে বৌজনীয়ে বলে। যোনে যেনেকে সময় পায়, তেনেকে বৈ যায় আৰু। তই ব, মই নবও, এইবিলাক নাই আৰু ধৰা। সেইটোৱেই। অ মোৰ সময় আছে মই বইছো মোৰ স সময় নাই বৌজনীয়ে বয়
ভালে হৈছে দিয়া। চবৰে কাম থাকে ন ঘৰত!
চবৰে কাম থাকে, যাৰ যেতিয়া সুবিধা হয় তেতিয়া আমি মকামিলাকে বওঁ আৰু।
অঁ অঁ তেনেকুৱা আৰু। ভালে, ভালে হৈছে দিয়া।
এতিয়া কাটিং যে শিকিছা, দোকান খুলিবা নে কি?
দোকান মানে ভাবিছোঁ খুলিম বুলি, কি হয় আৰু পাছলে
অঁ অঁ ভালকে শিকি ল'লে অকণমান হেৰি এটা হ'ব হয়। এয়া কি বুলি ক অহ অহ
উম
উম
শিকি থাকো এতিয়া কি হয় পাছলে।
অঁ শিকি থাকা। কাৰণ বৰষুণ আমাৰ পৰিছিলে অলপ এতিয়া আকৌ ৰ'দটো দিছে, কাপোৰ ধুইছিলো, ধোৱাতে কাপোৰকেইটা সুমোৱাই দিলোঁ ৰ'দ দিয়া দেখি আকৌ উলিয়াই দিছোঁ।
আমাৰ এইপিনে পৰিছেহে এতিয়া বহুত জোৰকে।
পৰিছেহে নেকি?
অ
অ অ এ বৰষুণটো এতিয়া মানে কি হ'ল বাৰিষা এনেকুৱাই হ'ব ন। আহিব, যাব। তোমাৰ কাপোৰ মেলাও শান্তি নাই, ধোৱাও শান্তি নাই। হবয়ে আৰু বাৰিষা কালনো কাক কয় হয়নে নহয় বাৰু?
অ
সেইটোৱে অহ আৰু তোমাক খেতি বাতি ৰুইছে নে নাই?
খেতি বাতি মানে ধানটো পেলাইছেহে এতিয়া।
অ' কঠীয়া পেলাইছে ন' উম উম, মাটি বিলাক দ' নে বাম?
মানে এতিয়া বৰষুণ পৰা নাই নহয় মাটি এতো বামেই হয় আমাৰ পিনে।
উম উম।
পানীটো নৰখে ন' বৰষুণ পৰিব লাগিব ভালদৰে।
উম আৰু মাটি বিলাক দ' যে আমাৰ ইয়াত দুবিঘামান লগাই দিলো।
লগালাই নেকি?
লগালোৱে এবাৰ দ' মাটি যে। সেইকাৰণে আমি মানে কি হৈছো সেই বোল গা মান লগাই দিলো, দিলৈ পেলাই আও যি আছে আমাৰ পাঁচ আও বিঘা মাটি। তিনিবিঘা আমাৰ বাম মাটি। সেইকেইটা আমাৰ কেতিয়া শাওন ভাদ এনেকোৱা পায়গে আও ৰুওঁতে ৰুওঁতে।
আমাৰ মানে মাটি এনেকুৱা নাই বাৰু অলপ আছে, এবিঘা দুবিঘা মান আছে। হৈ যাব ৰুই সোনকালে বাৰু, বৰষুণটো ভাল পৰা নাই ৰাতি পৰিছে বাৰু বৰষুণটো কি হয় আৰু ভাল পৰেনে ন'পৰে
অঁ অঁ।
শুনিচা চাগে মাত বৰষুণ পৰি আছে।
অ' মই শুনিছো বাৰু অলপ অলপ ব ষুণ আহিছে গ'ম পাইছো, উম। জোৰছে পৰিছে, কাপোৰ কানি আছিল নেকি বাহিৰত?
এতিয়া মা মাতিছিলে মানে কাপোৰ ছপাবলে ত' মা চপালে বাৰু।
অঁ তোমাৰ কাপোৰ তিতিব আজি আও অ' ঢেৰেকণী আহিছে ন'? উম তাকেই।
ভাত খাল নে নাই?
সি ভাত আমি ৰাতিপুৱা খালোঁ, দুপৰীয়া খোৱা নাই, দুপৰীয়া খাম আও। বনাই হ'ল, খোৱা নাই খামহে। তাপ ঘৰত মোৰ টিকলী এজনী আছে। মোৰ মানুহজন আছে, ল'ৰা এটা আছে, আমি চাৰিটাই।
ভালেই দিয়া।
চাৰিটাই আছোঁ, তাপিছতে ভাতিবেলা অকণমান মানে হেৰি আছে, গোটৰ কাম অকণো আছে। সেইকাৰণে আমাৰ গোটৰ আত্মসহায় গোটত আছো অঁ।
আমা মাহঁতো আছে বাৰু।
অঁ তুমি নাই? তুমি নাই নেকি গোটত?
মই নাই গোটত মানে কি কি বুলি কয় তোমালোকৰ কিবা হেৰিয়াতো একৈশ তাৰিখে যুগ দিবসৰ দিনা খন কিবা পাম হেৰিয়াৰ মাটিচে নেকি?
অত মাতিছে মাতিছে, আমি সেয়া হেৰি কৰিয়ে আছো এক্সাৰচাইজ কৰিয়ে ছো মানে ব্যাম ব্যায়াম ৰিহাৰ্চেল কৰিয়ে আছো আমি, ভালো লাগে। জমাই জমাই কৰি আছো আও জমি থাক কিয় কৰি আছো কৰি আছো।
পঢ়ি আছা নেকি?
কৰি আছো আমি চাৰ্টিফিকেতো পাইছো আমি। উম ভালো লাগে মাইকী মানুহ গোটেইখিনি যেনেকে হাঁহি মাতি কৰি থাকিলে হয়। মানে পূৰা জমি আছে আৰু এইকেইদিনা আৰু,
কৰি থাকা কৰি থাকা। চাৰটিফিকেট পাইছা নেকি? অ ভালে হৈছে দিয়া কৰি আছা। আৰু মা হতো কৰি আছে নহয়।